হেল্ল' অ নমস্কাৰ নমস্কাৰ নমস্কাৰ। ভালেই নে?
হয় ভালেই, নমস্কাৰ।
অ অ অ কি কৰি আছে?
মই আপোনাৰ এতিয়া এই গৰম যে গৰমৰ কাৰণে এতিয়া এনেই শুই আছোঁ আৰু ফেনখন লগাই।
উম', উম'
জনাব।
বাকী খবৰ খাতি ভালেই নহয়?
খবৰ খাতি
অ' মোৰ ভালেই, পঢ়া শুনা কেনেকা চলি আছে?
পঢ়া শুনাটো এতিয়া মই কেতিয়াবাতে চেছ হ'ল, মই এতিয়া মানে জব কৰি আছোঁ।
অ' জব কৰি আছে ন?
অ'
অ', আৰু বেলেগ নাই, মই ভাবিছোঁ পঢ়ি আছে নেকি আপুনি?
নাই, নাই এয়া টেম্পোৱাৰিকে এটা জবে কৰি আছোঁ।
অ', অ', ঠিকে আছে বাৰু।
আপুনি?
অ', নাই, নাই মোৰ পঢ়াটো কমপ্লিট হোৱা নাই, আপোনাৰ এতিয়া ফিফ্ট চেমত আছোঁ।
ফিফ্ট ছেমত।
হয়', হয়।
চি জি পি আপোনাৰ কিমান আছে এতিয়া?
হা', হা'?
চি জি পি, চি জি পি
কি কৈছ বুজা নাই
মানে চেমিষ্টাৰত যোনটো পইণ্টবোৰ যে পায়, কিবা কিবি যে পইন্ট বুলা
হয়, হয়, হয়।
অভাৰ অল কিমান পইণ্ট আছে তোমাৰ এতিয়া?
অ' মোৰ ছেভেন পইণ্টত আছে।
মানে ডিষ্টিংচন।
অ' চেভেন পইণ্ট টু নে এনেকে তেনেকুৱা তে কিবা এটা আছে আৰু।
ডিষ্টিংশ্যনত আছে?
ছেভেন পইণ্ট হলে ডিষ্টিংশ্যন হয় নেকি?
হয়।
অ' মই নাজানো নহয় সেইটো।
অভাৰ অল যদি আপুনি ছেভেন পইণ্ট পায়, চি জি পি চেছ এ শেষৰ চেমিষ্টাৰলেকে
হয়, হয়।
তেতিয়া আপুনি ফাষ্ট ক্লাছ উইথ ডিষ্টিংশ্যন বুলি ক'ব।
অ অ।
যদি ধৰ আপুনি একে নাইন পইণ্ট ফাইপ তেনেকে পায়, যেতিয়া ক'ব ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত তেনেকুৱা।
অ অ অ', এনেই নাইন পইন্টত আহিব নে সেইটো, এইট পইন্টতো আহে সেইটো?
সেইটো ডিপেণ্ড কৰিব আপোনাৰ আপোনাতকে বেছি পাইছে নে নাই গোটেই ইউনিভাৰ্চিটিৰ ভিত মানে পলিটিকেল চাইঞ্চৰ বিষয়ত।
অ' অ', নহয় মানে আপুনি যে ক'লে নাইন পইণ্ট আহিলে তেনেকুৱা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট বুলি তেনেকুৱা আহে বুলি যে
নাই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্টটো আপুনি মানে টপ কৰিব লাগিব তেতিয়া হ'ব।
অ' অ', এইনে নাইন পইণ্ট আহিলে নাহে ন?
নাইন পইণ্ট আহিলে হ'ব, যদিহে আপোনাৰতকৈ বেছি নাপায়।
অ' অ', যদি মানে নাইন, হয়, হয়, যদি মানে নাইন পইনে আহে তেতিয়া কি বুলি আহিব?
নাইন পইনে আহিলে আপুনি ফাৰ্ষ্ট ক্লাছ, ডিষ্টিংশ্যন
অ', অ'।
মানে আপুনি চেভেন পইণ্ট পালে, ফাৰ্ষ্ট ক্লাছ ডিষ্টিংশ্যন ক'ব। যদি আপুনি ধৰ গোটেই ইউনিভাৰ্চিটি ভিতৰত টপ কৰে।
হয় হয়।
তেতিয়া ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ক'ব তেনেকে।
অ অ, মই মানে সেইটো জনা নাছিলো যে।
মই আকৌ মিছাকে মিছাকে কোৱা নাই সেইটো গোটেই একেবাৰে তথ্য আপুনি চাব
অ অ, হ'ব বাৰু মই মানে তেনেকৈ এম ডিষ্টিংশ্যন টো ইয়াতে থাকে বুলি সেইটো নাজানো দেই অকল ফাষ্ট ক্লাছ টো পাই বুলি জানো আৰু।
অ ফাষ্ট ক্লাছটো জানে, আৰু ফাষ্ট ক্লাছ ফাষ্ট তেনেকে কিবা শুনিছিল নে নাই?
অ নাই নাই শুনা নাই।
অ অ, আপুনি তেনে চাবচোন এবাৰ চাৰ্চ কৰি তেনে।
অঁ অঁ অঁ ঠিকে আছে।
মই বাৰু ভুল তথ্য নিদো বাৰু তেনেকে।
অ অ হ'ব। বা অ' বাকী অ', বাকীটো বাকী আপোন মানে কি আমাৰ মানে এতিয়া নতুনকৈ মানে হেৰিটো আহিছে ইণ্টাৰ্ণশ্বিপ বোলা বস্তু দুটা আহিছে আমাৰ কৰ্চটোত আপোনালোকৰ দিনত আপোনালোকৰ দিনত আছিলে নেকি সেইটো?
আমাৰ দিনতো তেনেকুৱা নাছিলে আমাৰ কিবা প্ৰজেক্ট ৱৰ্ক কিবা কিবি এনেকা দিয়ে।
অ', অ', অ', আমাৰ দিনত এইবিলাক আহিছে মানে আপোনাৰ বহুত কষ্ট হৈছে মই মানে পঞ্চায়তত আপোনাৰ ইন্টাৰ্শ্বিপ কৰিলোঁ।
উম,
তাৰ পাছত আপোনাৰ কি এ চাৰ্ভে বোৰ কৰিব দিছে আপোনাৰ মানে ৰোড বোৰত মানুহক ঘৰে ঘৰে গৈ আপোনাৰ চাৰ্ভে কৰিব লগা হৈছে, তাৰপিছত মানুহবোৰ মানে
মানে লগৰ ছোৱালী গৈছে কোনোবা
অ', লগৰ ছোৱালী আছে বাৰু হলেও মানে আপোনাৰ বহুত কষ্ট হৈ গৈছে আপোনাৰ ৰ'দত মানুহৰ ঘৰত যাব লাগে। মানুহবোৰো ঘৰত নাথাকে মাতি থাকিলেও ওলাই নাহে তাৰ পিছত আকৌ কিছুমান মানুহে আপোনাৰ এই আধাৰ কাৰ্ডৰ লগত তেনেকুৱা ভেৰিফাই কৰিব লাগে।
অ',
সেইখিনিও মানে কৰিবলৈ অতিপিটো নিদিয়ে বৰ কষ্ট হৈছে এইখিনি
অ',
হয়, হয়।
কেইদিন কৰিছে আপুনি?
অ', আমাৰ ত্ৰিশ দিনৰ আছিল ইণ্টাৰ্ণশ্বিপটো শেষ হ'বই আৰু। আজিতো বাইশ দিন বাইশ তাৰিখ বাইশ দিন হলেই
আচ্ছা।
হয়, হয়
বানপীড়িত বানপানীৰ কাৰণে কৰিব পাৰিছে জানো নে আপোনালোকৰ ফালে বান
অ', নাই - নাই, আমাৰ ফালে বানপানী হোৱা নাই দেই।
আপোনালোকৰ টো ঠিকে আছে যোনফালে আপোনাৰ বানপানী হৈছে
হয় দিয়ক, হয় দিয়ক এই দেখিলে বেয়া লাগে জেগাবোৰ গোটেই মানুহৰ ঘৰ বোৰ ডুবি ডুবি গৈছে ন'।
জীৱ জন্তু চব মৰি এখন ফটো পাইছিলোঁ বানপানী শুকোৱা পিছত গোটেই মুৰ্গী নেকি গোটেই মৰি পৰি আছে বোকা চোকা
অ', সেইটোৱেতো ইমান বেছি বেছি বানপানী হৈছে মানুহৰ ঘৰবোৰ গোটেই মুধচলকে যিহেতু পানী হৈছে।
আগৰ মাজুলীত হেনো এইবাৰ মাজুলীতে নাই এইবাৰ আকৌ ইয়াতহে হৈছে বেছি।
অ', সেইটোয়েতো, মানে আপোনাৰ নাগালেণ্ডৰ ফালৰ পৰা পানীটো এৰি দিছে যে, আপাৰ আছামৰ ফালে আপোনাৰ বহুত জেগাত মানে একে পুৰা বানপানী হৈ গৈছে, যিবোৰ জেগাত আজি এবাৰলৈকে মানে বানপানী হৈয়ে পোৱা নাই। সেইটোয়েটো বহুত অ', ক
আমাৰ এৰিয়াতো নহয় তেনেকে বানপানী।
অ', আমাৰ ইয়াতো নহয় দেই বাৰু। এ বেয়া লাগে আৰু মানুহবোৰৰ ইমান লোকচান হৈ গৈছে, আপোনাৰ ঘৰবোৰ দেখিলে বেয়া লাগে। বিছনা চোফাৰ চব বোকা, বোকা হৈ গৈছে একেবাৰে।
উম, আপোনালোকৰতো পাছফালে বানপানী আহে চাগে?
অ', পানী মানে আমাৰ তেনেকৈ বান, পথাৰত পানী হয় কিন্তু এইবাৰ তেনেকা পথাৰত পানী হ'লে আমাৰ আপোনাৰ পিছফাল পায়হি, কিন্তু এইবাৰ মানে তেনেকৈ পথাৰত পানী পিছফাললৈকে আহিব পৰাকৈ পানী হোৱা নাই, সেই মাজতে দুদিনমান বৰষুণ দিওঁতে মানে এনে অলপ পানী হৈছে, মানুহে বোকা ৰুব পাৰিছে, এনেই মানে আপোনাৰ বোকা ৰুবলৈ আপোনাৰ ট্ৰেক্টৰ মাৰিবলৈ পানী নাই, মানে এনেকুৱা হৈ গৈছিলে।
হয়, হয়।
হয়।
আপোনাৰ মাতটো ধুনীয়াকে আহিছে।
অ', অ', নেটৱৰ্ক আজি নেটৱৰ্ক ভাল আছে কাৰণে নেকি।
হয়।
অ'।
কিবা কিবি খাই লৈছে নেকি? জুচ চুচ।
এ নাই, নাই চাহ খালোঁ।
অ', মানে চিং, গায়কৰ নিচিনা আৱাজ আহিছে।
হেই, নাই, নাই।
হয়।
অ', বাকী আৰু কওক।
বাকী আৰু এইটোকে আপোনাৰ ইন্টাৰ্নশ্বিপৰপৰ কথাখিনি শুনিলোঁ, কথাখিনি কেনেকে কি কৰিছে শুনিলোঁ, ৰিপৰ্ট চিপৰ্টটো বনাব লাগিব।
অ', ৰিপৰ্টটো মানে সেইটোয়েইটো মই ভাবিছিলোঁ, আপোনাক সুধোঁ, আপোনালোকৰ ৱেটছত যদি আছিলে তেতিয়া মানে ৰি পৰ্টটো, আপোনাৰ পৰা ধৰ অলপ চাই পেলাই কেনেকে বনাই ছিলে বা পের্টানটো বা ফৰ্মেটটো ক কোৱা হয়, তেতিয়াও ভাল আছিলে আপুনি কলে যাম, আপোনালোকৰ বেটছত না নাছিলে বুলি।
সেইটো চিন্তা কৰিব নালাগে, মোৰ তলৰ মানে আছে কোনোবা লগৰ ভণ্টি ভাই সেই হিচাপে ৰিপৰ্টটো আপোনাৰ ফটো চতটো পি ডি এফ ফৰ্ম এটত আ সেই পি এফটো দিওঁ আপুনি ধুনীয়াকে চাই বনাই ল'ব পাৰিব।
অ', অ', আমাৰ মানে লিখা কৰাটো স সম্পূৰ্ণখিনিটো বেলেগে হ'ব, এনেই মানে অলপ কেনেকৈ লিখিছে বা সেইখিনি ধৰা চাব পাৰিলেও বহুত হয় নে নাই?
হয়, হয়, আপোনাৰ এটা বেটছৰ আপোনাৰ যোনটো চিনিয়ৰ বেটছৰহে ইণ্টাৰ্শ্বিপ দিছে, তাৰ আগততো ইটাৰ্ণশ্বিপ দিয়া নাই।
অ', অ', আমাৰ বে আমাৰ ওপৰৰ বেটচৰ দিছে, হয়।
সিহঁতে আপোনাৰ পি ডি এফ এটাতো ৰাখিব লাগিছিলে, এজনী চিনিয়ৰ আছিলে।
তাকেইতো, এতিয়া সিহঁতৰ এতিয়া ৰাখিছেনে নাইবা গ'ম পোৱা নাই নহয় তেনেকৈ।
তুমি জুনিয়ৰ কাৰণে পি ডি এফ ৰাখিব নে নোৱোৰা চাগে।
অ', পি ডি এফ টো তেনেকৈ ৰাখিলে ভাল হ'ব ধৰ ন পিছত ধৰ আমাৰ তলৰ যোনটো বেটছ জুনিয়ৰ সিহঁৰ সিহঁৰ কাৰণ সুবিধা হ'ব সিহঁতে গ'ম পাব আমি কেনেক বনাইছো ধৰ সিহত নতুন যিহেতু ন।
অ', সেইটো কাৰণে পি ডি এফ এটা ৰাখি দিব আৰু বনাই কৰি।
হয়, হয়।
গো, অনলাইনতো কিনিব পৰা নাযাব চাগে তেনেকুৱা পি ডি এফ।
অ', তেনেকৈ গ'ম নাপাওঁ নহয় এনে উম সুধিব লাগিব নে চিনাকি কোনোবাই বনাই থৈছে নে নাই চিদি চিনিয়ৰ এনেকে মই সুধিম বাৰু। সুধ পালেতো ভালে নাপালে খালি অলপ কষ্ট হ'ব ৰিপৰ্টটো বনাওঁতে এনেই ইমান বোৰ কাম ঘূৰি ঘূৰি কৰিছো তাতো আকৌ ৰিপৰ্টো কষ্ট আছে এইফালে খংও উঠি যায় নকৰিলেও নহয় আপোনাৰ।
পইচা পাতি গৈছে নেকি এইবোৰত আপোনাৰ ঘুৰোতে?
অ পইচা পাতি মানে আপোনাৰো গাড়ী ভাড়া গাড়ী তেলৰ পইচা সেইবিলাকতো যাবই যিহেতু চাৰ্ভে কৰিব দিছে ঘৰে ঘৰে আপুনিতো খোজকাঢ়ি কৰিব নোৱাৰে ইমান ৰ'দত। মানে গা-গা-গাড়ী লৈ কৰিব লগা হৈছে মানে তেলৰ খৰচটো গৈছে আৰু।
অকলে কৰিচা নে নে কোনোবা সহায় সহযোগিতা কৰিছে?
অ এনেই মোৰ লগৰ আছে বাৰু।
নহয় নহয় মানে যোনবোৰ কামৰ ছাৰ্ভে কৰিব দিছে আপুনিতো ঘৰবোৰ চিনি নাপাব। তাতে আপোনাৰ সহায় সহযোগিতা।
অ তাৰ মানে ৱাৰ্ড মেম্বাৰ বোৰ আছে যে। আপোনাৰ ৱাৰ্ড মেম্বাৰ বোৰলৈ কল কৰিছো। তেওঁলোকৰ ঘৰত গৈছো তেওঁলোকে ধৰ সিহঁতৰ জেগা খিনিৰ ওচৰত যি যি মানুহ আছে সিহঁতৰ ঘৰ কেইখন দেখ দেখাই দিছে আৰু
ৱাৰ্ড মেম্বাৰ মানে কি কলে বুজি নাপালো?
অ মানে ৱাৰ্ড মেম্বাৰ মানে সেই জেগাখনৰ মানে ৱাৰ্ড মেম্বাৰ এজন থাকে যে।
আচ্ছা আচ্ছা মানে ৱাৰ্ড মেম্বাৰ ৱাৰ্ড মেম্বাৰ বেলেগ বেলেগ
অ বেলেগ অ জেগা খিনি হয় ৱাৰ্ড মেম্বাৰ বেলেগ বেলেগ। তাৰপিছত তেওঁলোকে ঘৰখন দে ঘৰ বিলাক দেখাই দেখাই দিছে বাবেহে আমাৰ মানে অ অকমান কষ্টটো কমিছে এনেই সুধি সুধি আপোনাৰ ঘৰ বিচাৰিব গলে আমাৰ কিমান কষ্ট হল হয় চিনি নোপোৱা জেগা তাতে।
সকলো সদস্যাই দেখাইছে নে নাই দেখুৱাবাওঁ অসমত?
সকলো সদস্যই মানে আপোনাৰ তেনেকৈ গোটেই গোটেইকেইজনেতো দেখাইছে। লাষ্ট মানে এজন ৱাৰ্ড মেম্বাৰলৈ ফোন কৰি আছিলো তেখেতে মানে ফোনটো ৰিচিভ নকৰিলে।
কিয় বা।
হেচ নাই গম নাপাও তাৰপিছত আমি মানে সুধি সুধিয়ে সেইখিনি জেগা কৰি লো গৈ আৰু। উম আমিটো কৰিবইতো লাগিব যিহেতু আমি এইখিনি পঞ্চায়তত চাবমিট কৰিব লাগিব ৰিপৰ্ট মানে কি কি ডকুমেন্ট মানে ৰিপৰ্ট বোৰেই ধৰক আৰু।
হয়।
তাৰিছত হয় হয় তাৰপিছত মানে আমি সেইখিনি সুধি সুধি কৰিলো গৈ বাৰু।
উম।
সেই আই আৰু।
ভালে কৰিছে বাৰু সুধি সুধি কৰিছে কিছুমান সদস্যাটো সহায় সহযোগিতা কৰাৰ লগতে তেওঁলোকৰ ফালৰ পৰা কিছুমান মানে কথা বুজোৱা গৈছে নেকি আপোনাক?
অ তেনেকা বুজোৱা নাই বাৰু দেই। হয়। হয় তেনেকৈ বুজোৱা কৰা নাই।
কিবা জলপানী দিছে নেকি?
অ খোৱা বোৱা তথাপিও নাই দেই। আমি মানে নিজে খাব লগা হৈছে সেই প্ৰথম প্ৰথম কৰিবৰ জাওনতে আপোনাৰ এঘৰ মানুহত দিছিলে খাব আৰু তাৰপিছত তেনেকৈ আৰু। কাৰো ঘৰত মানে শুম বহি থাকিবও বেয়া আমাৰ যিহেতু কাম থাকে। এ এখন ঘৰত আপোনাৰ আধা ঘণ্টা বহিলেও বহুত লোকচান হৈ যোৱা ন।
যা যা ঘৰত গৈছো কিবা কিবি খবৰ দিছে নেকি?
এ', নাই। নাই। প্ৰথমতে দিছিলে। তাৰ পিছত নাই দিয়া আৰু
অ',
সেইটো আমি আমি লৈ যাম বাৰু লগত খোৱা বস্তু
হয়।
পানী-চানী তেনেকৈ লৈ যাওঁ ভুজিয়া-চুজিয়া তেনেকে আমি খাই দিওঁ আৰু বাটত।
অ',
উম', উম,
ভাল কৰিছিলো ৰহা
হয়। হয়। ভোকো লাগে ধৰ ৰাতিপুৱা ৰাতিপুৱা আমাৰ
ত', যিহেতু এতিয়া বাকী আছে। ৱাৰেছ- ছোৱাৰেছ লগত লৈ যাব। যিহেতু গৰমটো বেছি দিছে।
বেছি দিছে। সেইটোৱেটো নিও বাৰু পানীহে নিও দেই তেনেকৈ ৱাৰেছ- ছোৱাৰেছ নিয়া নহয়।
ও আৰ এছ আপোনাৰ লাগে যোনটো ইলেক্ট্ৰল ইলেক্ট্ৰলাইট তেনেকুৱা নিব গ্লুকন দি
হয়। হয়।
উম',
শেষে হ'ব আৰু বেছি দিন নাই বাৰু
কিমান দিন আছে। আঠ দিন।
আৰু আপোনাৰ হেৰিদিন আছে। আড দিন আছে হয়।
নাই। নিশ্চয় ধুনীয়াকে হৈ যাব।
হৈ যাব অ,
উম', পইচা পাতি দিব কয়।
কি কৈছে?